স্কাৰ কি কৰি আছ'?
শুনিছ নে?
শুনিছোঁ, কি কৰি আছ'?
এ বস্তু এটা বনাই আছিলোঁ।
কি বস্তু?
মাছৰ টেঙা।
বা তয়ো আজিকালি মাছৰ টেঙা বনাব পৰা হ'লি নে?
আজিকালি বহুত বস্তুৱে বনাব পৰা হৈছো। একদম পুৰা জুতি লগাই খোৱাহে কথা আৰু।
বেলেগ আৰু, আমাকো খোৱাবি পাই এদিন।
খুৱাম-খুৱাম আহিবি।
কেনেকে বনালি পিছে?
অ হেৰি এইটো কি মাছ আনিলোঁ তাৰপিছত মাছখিনি ভালকে ধুলো ধুই মেলি কুটি-বাচি পেলাই তাৰপা নিমখ, হালধি সানি ললোঁ।
উম।
সনি পেলাই আৰু কেৰাহীত ধুনীয়াকে তেল দিলোঁ, তাৰপৰা এইবোৰ মছলা কিবা-কিবি দিলো আৰু তাৰপিছত আকৌ হেৰি টেঙা দিলো।
উম।
আ টেঙা দি পেলাই মাছখিনি দি দিলোঁ দি পেলাই অকণমান টাইম উতলালোঁ।
উম।
তাৰপিছত আৰু উতলাৰ পিছত সেয়া হৈ গ'ল আৰু। তাৰপা আকৌ তোৰ মাছ হেৰি কৰিলোঁ অ পুৰিলোঁ। পুৰি পেলাই পিঁয়াজ কাটি মিঠাতেল দি পেলাই তেনেকে মাছৰ পিটিকা, গৰৈ মাছ আছিলে।
অ। খা আৰু জুতি লগাই।
উম। তাৰপা আজি আকৌ মানে আৰু এটা চাইছোঁ হেৰি তোৰ মানে মাছটো বহুতৰ লগত বনাব পাৰি এইটো মানিমুনি তাৰপা অমৰা লগতো পাৰি, আমলখিৰ লগতো পাৰি। তাৰপা আমলখিটো আজি শিকিছোঁ মানে বনোৱা নাই বাৰু, শিকিহে থৈছোঁ। তোৰ আমলখিটো মানে এনেকে খুন্দি পেলাই থেদেৰাই লৈ পে লাই সেই তেনেকে কেৰাহীত সেই দি পেলাই সেনেকেও বনাব পাৰি। তাৰপা আকৌ তোৰ চাঙৈ টেঙা দি পেলাই বনাব পাৰি।
অ।
আৰে মই চাঙৈ টেঙা দি পেলাই সেইটো খাইছোঁ বাৰু বাকীকেইটা খোৱা নাই এইটো মানে শুনিছোঁহে আও এতিয়া বনাম বাৰু এদিন।
অ', বনাবি, বনাবি মই যোৱা কথা আছে নহয় তোৰ ওচৰলে। তেতিয়া মোকেই বনাই খোৱাবি।
খোৱাম, খোৱাম কেলে নোখোৱাম নো?
উম।
মাটিমাহৰ খাৰ, উম!
আৰু কি, কি বনাবলে শিকিছ?
তাৰপিছত কালি পনীৰ বনালোঁ। পনীৰ মানে তোৰ গাখীৰ আছিলে! তাৰপিছত গাখীৰখিনি প্ৰথমে এনেকে পগাই ল'লো। তাৰপা তাতে নেমু দিলোঁ। নেমু এটা দিলোঁ, তাৰপিছত অকণমান টাইম এনেকে উতল পোৱাৰ পিছতে অকমানকে বস্তুটো গোট বান্ধি গৈছে নহয় আৰু! গোট বান্ধি যোৱাৰ পিছতে এনেকে কটন কাপোৰ এখনত পুৰা একদম উম, হেৰিয়ত টানকে বান্ধিছোঁ বান্ধি পেলাই তোৰ দুই তিনি ঘণ্টা তিনি ঘণ্টা ওচৰা ওচৰি আৰু ৰাখিলোঁ।
ৰখাৰ পিছতে তাৰপা একদম হৈ গ'ল নহয় পনীৰ আৰু। তাৰপা পনীৰ একদম আঁক ধুনীয়াকৈ কাটি, তাৰপিছত সেয়া ভাজিলোঁ।
তেনেকে পনীৰ খালোঁ কালি।
অ'।
তাৰপিছত এতিয়া আকৌ আৰু এটা বস্তু মানে বনাব মন গৈ আছে।
কি বস্তু?
তিল পিঠা।
এতিয়া তাকে অ', খালি মানে বৰা চাউল পোৱা নাই। আকৌ পিঠাগুড়িটো এতিয়া আকৌ ইয়াতেই
খুন্দিবি, ঢেঁকীতো ওচৰত নাই চাগে!
উম, সেইটোকাৰণে আকৌ।
ঘৰলে আহিলে লৈ যাবি পিঠাগুৰি অলপমান বুজিছ! একেদিনাই বনাব লাগিব খালি, ৰসটো গুচি গ'লে আকৌ একেদিনাই বনাব লাগিব খালী, মানে শুকাই গ'লে আকৌ তিলপিঠাটো নুঠিব নহয়।
অ'। এইবাৰ মানে ঘৰত দেখিলোঁ যে একদম বনোৱা, এইবাৰ বনাওঁ, বনাওঁ লাগি আছে একদম। আৰু মানে আজিকালি একদম তোৰ এইবিলাক এনে বনাবলে মানে যদি তোৰ মনটোৱে কয় ন' তেতিয়া একদম যিমান পায় সিমান বনাবলৈহে মন যায়।
সহজ হয়, সেইটোৱে মন গ'লেই হ'ল আৰু কাম কৰিবলে।
উম, তাৰাপা মাংসও বনালোঁ নহয়।
হয়, নেকি!
উম, মাংস।
কিহৰ লগত বনালি মাংস?
হা!
কিহৰ লগত বনালি মাংস?
মাংস তোৰ এ, হেৰি আৰু আলু এনেকে বিলাহী দিয়ে বনাইছিলোঁ, ব্ৰইলা। ব্ৰইলাৰ মাংস আনিলোঁ তাপা প্ৰথমে হেৰি কুকাৰত দি অকমান হেৰি কৰি এই মানে ব সিজাই ল'লোঁ আৰু ব্ৰইলাৰ মাংসৰ কাৰণে তাৰপিছত সিজোৱাৰ পিছত আও ধুনীয়াকে তেল দিলোঁ, তেল দি পেলাই তাপা এইফালে আদা নহৰু। এনেকে মিশ্ৰণ কৰি পেলাই নিমখ হালধি সানি কেৰাহীত ধুনীয়াকে দিছোঁ আও দি পেলাই তাৰপিছত উতল উতলিব দিছোঁ, তাপা পানী দিলোঁ, আলু দিলোঁ, দি পিছত তাপা লাষ্টত বিলাহি দি আও খাবলে আও, নিমখটো খালি অকমান বেছি হ'ল।
নেমু অকণমান চেপি দিব লাগিছিলে আকৌ শেষত।
নেমু লৈছো বাৰু কিন্তু হ'লেও মানে তোৰ নিমখটো জোখত হলে ভাল লাগে ন, অকনমান বেছি বলে মুখত লাগি যায় যে।
উম, একো নাই দে, প্ৰথম শিকিছ নহয়। অকণমান খেলি মেলি হ'বই আৰু, লাহে লাহেহে ঠিক হ'বগে।
অ'।
আৰু মাংসত তিল দি পেলাই খাব পাৰি নহয় জান নাই?
তিল দি নাজানো নহয়। কেনেকে খায়?
সেই তেনেকে, তোৰ মাংসটো প্ৰথমতে অকণমান মানে সিজাই ল'বি, সিজাই পেলাই। সিজোৱাটো বাৰু আচলতে ব্ৰইলাৰ মাংসটো আজিকালি ধৰ এই কিছুমান বেমাৰ থাকে বুলি কয় যে মানুহবোৰে। সেইকাৰণে সিজাই ল'ব লাগে, নহ'লেতো ব্ৰইলাৰ মাংসটো সোনকালে সিজেই এনেও। এনে অকণমান আধা সিজোৱা নিচিনা কৰি লৈ পেলাই তই কে হেৰি তাতে মছলাখিনি আৰু হালধি নিমখ, পিঁয়াজ, আদা, নহৰু। খুন্দি পেলাই, খানি লবি মানে ব সিজোৱাৰ পিছত তেনেকে সানি থৈ দিবি অকণমান দেৰি, তাৰপিছতে তোৰ তেলত তেনেকেই আৰু তেলত বিলাহী দিবি, বিলাহী দি পিঁয়াজ অকণমান দি পেলাই মাংসখিনি দি দিবি। তাৰপিছত আৰু অলপ দেৰি ভাজি পেলাই সিজিব নহয়, সিজাৰ পিছত সেই আলু চালু দি মেলি যেনেকে বাকী উম, মানে এনেই ন মানে সাধাৰণকে আমি যেনেকে বনাওঁ, তেনেকেই বনাব লাগিব। খালি শেষত হেৰি কৰিবি আৰু। তিলটো শুকানে ভাজি ল'বি প্ৰথমতে, ভাজি লৈ পেলাই তিলটো মানে খুন্দিবি ভালকে গুৰি হোৱাকে, অকণমান সৰহীয়াকৈ ল'বি আৰু। তিলটো মুখত লগাকে। তাৰপিছতে সেই নমোৱাৰ দহ মিনিটমানৰ আগত তিলটো দি দিবি আৰু, তেনেকে মানে ধুনীয়া লাগে খায়। তিলৰ গোন্ধটো যেতিয়া অলপ অলপ তই নিজে পাবি। তেতিয়া নমাব হৈছে বুলি গম পাবি আৰু। তেনেকে, তেনেকে খায় চাবি এবাৰ।
তিয়া হেতু এবাৰ বনাব লাগিব।
উম।
হয় মই শিকিছোঁগৈ বাৰু দেই এই তোৰ এতিয়া হলে মাংস পাৰিলোঁ, ইফালে তোৰ মাছৰ হেৰি পাৰিলোঁ, তাৰপৰা আকৌ আৰু বনালো হেৰি বনালো ডিম বনালো, তাৰপিছত ডিমৰ সেই- তে তে জোল বনাইছিলো, ডিমৰ জোলটোতো একেবাৰে ইজি, তোৰ মই- আলুটো প্ৰথমে আলুখিনি সিজাইছোঁ, সিজোৱাৰ পিছত- তাতে তাৰপিছত কেৰাহীত তেল দিছোঁ তেল দি পেলাই- আলুখিনি ধুনীয়াকৈ মোহাৰি দি তাৰপিছ তো পিঁয়াজ, হালধি, নিমখ এনেকে দিছোঁ- দিয়াৰ পিছত অকমান গ্ৰে হেৰি হোৱাৰ পিছত পানী দি দিছোঁ- জুলিয়া হোৱাৰ পিছত, পানী দি পেলাই তাতে ডিমটো আৰু দি দিছোঁ।
উম'
এ মোৰ এতিয়া মানে একদম সহজ পদ্ধতি মানে সেইটোহে পাইছো আও। এতিয়া যদি কেতিয়াবা মানে- দালি ভাতবোৰ সদায় খাই থাকিব মন নাযায় যে সেইটোৱে কৰোঁ আৰু ডিম খালে।
ঠিকে আছে। কেতিয়াবা আকৌ এই পানী দিয়া ভাত খায়ো ভাল লাগে।
এতিয়াতো গৰম দিনত পানী দিয়া ভাতটোৱে আও মানে উত্তম আও।
উম' পঁইতা ভাত-
উম' অঁ' তো মানে ৰাতি ভাত গিটা ধুনীয়াকে তিয়াই থৈ দিব লাগে- তাৰপিছত ৰাতিপুৱা তই, হেই পয় সেইগিটা ভাতৰ লগত-
গৰী জলকীয়া এটা, কেঁচা তেল অকমান- অঁ' ভোট জলকীয়া হ'ব লাগে।
নেমু অকন লাগে, আচাৰ আৰু মানে তোৰ যেতিয়া টিকা ফটা ৰ'দ দিয়ে ন, সেইটো টাইমত মানে- আৰু তো চাবিচোন তোৰ পেটটো বহুত মানে ভাল লাগে।
ঠান ঠাণ্ডা পৰে, আৰু আছ আৰু কি হয় জানা নাই? এই- পইতা ভাতকেইটা খাই দিয়াৰ পিছত নহয়, দুপৰীয়া সময়ত টো- টোপনি, বহুত ধুনীয়া টোপনি এটা আহে, মানে পেটটো চেঁচা পৰি যায় যে।
অঁ' আৰু এইটো বেমাৰৰ কাৰণেও বহুত ভাল মানে।
ভাল ভাল, মইতো মা এই গৰম দিনকেইটাত মানে খায়ে থাকোঁ, মাহটোতে দুবাৰ- তিনিবাৰমান খাওঁ, বেছিকেও খাব নালাগে বাৰু দেই। খাওঁ মানে আৰু তথাপিতো, খায়ো ভাল লাগে দেচোন, এনেও আলু পিটিকা বুলি ক'লে আমি পাগ- পগলায় আৰু।
আৰু তোৰ আলু পিটিকা বুলি ক'লে মানে, তোৰ তাৰ লগত হেৰি- পকা তেল অকণ হ'ব লাগে, পিঁয়াজ অকনৰ সতি, খাবা আৰু।
খাবি আৰু।
সচাকে, আৰু এতিয়া গৰম দিনত নেমু পানী খাবি দেই।
খাই, খাওঁ বাৰু দেই মই এইয়া শুৱাৰ আগে আগে এগিলাচ খাইয়ে বিচনাত পৰিছোঁ।
অঁ'
গৰমটো গৰমেই, গেছৰ কাৰণেও ভাল ধৰ।
ভাল ভাল, বহুত ভাল। আৰু চাহৰ, চাহ খালে তুলসী পাত দি খাবি।
উম'
নহ'বা, তেজপাত আছে যদি দি ল'বি। আৰু এ চেনীটো বৰকে নাখাবি কিন্তু, আৰু এই মিঠা এইবোৰ ইমানকে খাই নাথাকিবি।
উম' মই কমেই খাওঁ বাৰু দেই, আ মিঠা এইবিলাকো আৰু চেনিটোও কমেই খাওঁ। চাহো মই তেনেকে ইমান নাখাঁৱেই, ৰাতিপুৱা শুই উঠিয়ে টোপনিটো ভাঙিবৰ কাৰণে একাপ লাগে আৰু।
অঁ' চাহো মানে এবাৰে খাবা আৰু মানে তোৰ- এই গাখীৰ চাহটো ইমান নাখাবি গৰমত।
নাই মই নাখাও বাৰু গাখীৰ চাহ নাখাওঁ কেতিয়াবা লাগিলে দৰ কাৰ হ'লে গাখীৰেই অকণমান খাই দিওঁ কিন্তু গাখীৰ চাহ নাখাওঁ মানে।
আৰু দৈ দৈ খাবিচোন দৈ একদম গৰমত দৈ খাব লাগে।
কি ভাল মনত পেলালি, পাহৰিয়ে থাকিলো আজি দৈ খাম বুলি ভৰায়ে থৈছিলো নহয়। খাবলৈ পাহৰি গলোঁ, কাইলৈ খাব লাগিব পায়।
আৰু চাবিচোন মানে তো আজিটো যেতিয়া ঘৰৰ দৈকণ হয় নহয় সেই দৈ কণো মানে থন যিকণ দৈ। একদম মানে টেমাটো খোলাৰ পিছত যিকন ওলাই থাকে সেইকণ ইমান মজা লাগে।
ভাল লাগে, ভাল লাগে, মই যে দৈ চিৰা মুৰি লগত খাই বৰ ভাল
অ। মই যে কোনটো খাই ভাল পাওঁ গম পাওঁ নে, মই পিঠাগুৰি মানে কেঁচা পিঠাগুৰি যে তাৰ লগত এই গাখীৰ অকমান তাৰ পিছত তাত এ জাহাজী কল এটা আৰু চেনী অকন দি, অ মোৰ মানে এতিয়া একদম লোভৰ পানী পৰি গৈছে, মই একদম বহুত ভাল পাওঁ কেচা পিঠাগুৰি এনেকে হেৰিয়ত।
উম।
খায়।
ভাল লাগে বা
সঁচাকে দেই। মানে কিছুমান বস্তু আছে মানে এইবোৰ তই জিভাৰ। মানে যিমান জুতি লৈ থাকিলেও
হেঁপাহ নপলায়।
অ হেঁপাহ নপলাই সোৱাদ মানে ইটো পাহৰিব নোৱাৰি।
কেতিয়াবা বইল ভাতকেইটা খায়ো ভাল লাগে।
ভাল লাগে ভাল লাগে তোৰ প্ৰসাদৰ চাটনিকন। বুত মাহ গীটা। তাৰপিছতে তোৰ হেৰি আ তিয়হ। তেনেকে চাটনি অঁ বিলাহী পিঁয়াজ এনেকৈ দি। বইল ভাত টো আগত মানে তোৰ লগত খাইহে ভাল লাগে।
অঁ সৰহীয়া মানুহ হ'লেহে খাই ভাল লাগে।
অঁ অকলে ভাল নালাগে। এ পাইছোগে বা শিকিছোগে আও।
শিকি শিকি থাক আমি যাম নহয় বনাই খোৱাবি আৰু কি কি খোৱাওঁ।
খুৱাম খুৱাম। আহিবি তই আহিবি তাৰপিছত মই সেই তই তিলৰ হেৰিটো কৈছ যে সেইটোকে খুৱাম দে। তাকে, বাৰু বাকী খোৱা বোৱা কৰিলি নহয়?
কৰি দু কৰিলোঁ।
অঁ অঁ তাকে, বাৰু ঠিক আছে দে। অঁ। অ অ অ ঠিক আছে হ'ব।
উম উম।